হেল্লো'
অঁ কি কৰি আছা উঠলা নে নাই?
অঁ' এই মাত্ৰ উঠিছোহে।
অঁ'
আপুনি কি কৰিছে?
এইয়া মই ঘৰ হাৰি আছোঁ। উঠি বোলে উঠা দেৰি হৈছে যে এই এতিয়া এনেও গৰম বন্ধ আৰু দেৰিকৈ উঠিছোঁ।
বন্ধ বুলি আমাৰো দেৰি হয় উঠা। ৰাতিপোৱা স্কুল থাকিলে সোনকালে উঠিব লাগে। ভাল অঁ' ভাল হৈছে। মানে হেৰি কি বুলি কয় তাত অকনমান হেৰি কেচা নিচিনা হৈ আছে বাকীখিনি শুকাইছে।
অঁ হেৰি দিব লাগে যে দি আছা ধূনা চুনা দিব লগা। ধূনা দিয়ে যে ধূনা ন হেৰি কি মহানিমৰ পাত।
অঁ' উম দি আছো তেনেকে উম।
অঁ'
তাতে হুমিও দেখুৱালো দেখুৱাই পেলাই মানে তাতো জাৰি দিলে। এই যে ঔষধ দিলে।
অঁ'
ভাল পাইছেগৈ এতিয়া বহুতখিনি।
অ ঔষুধ খিনি খোৱাই শেষ হল নে আছে?
অ খোৱা শেষ হ'ল।
আকৌ মাতা নাছিলে জানো?
মাতিছিলে অকণমান ভাল পোৱা দেখি পেলাই নিনিলোৱে।
অঁ লৈ যাব লাগিছিলে।
অ লৈ যাব লাগিছিলে এ উম এ ইমান গৰম আৰু অ
ৰ'দো যিহে গোপগুপীয়া গৰম আজি বা আকৌ কেনেকুৱা হয়।
উম ৰ'দটো ওলাইছে অলপ দিয়ে নে বৰষুণে দিয়ে
উম ময়ো এতিয়া ঘৰ দুৱাৰ সাৰি পেলাই কাপোৰ এসোপা মান ধুবলৈ উলিয়াই লৈছোঁ। ৰ'দটো দিয়ে নে নিদিয়ে নে নিদিলেও ভিতৰতে মেলি থ'ব লাগিব। নহ'লে ঘামত ভিজা কাপোৰ সোপা গোন্ধাই যে
ভিতৰত মেলিব জেগা আছে দিয়ক আপোনালোকৰ নতুন ঘৰটোত।
সেই কাৰণে বোলো মেলিয়াই শুকাব তাতে বতাহতে
অ আমাৰ নাইয়ে তেনেকে জেগা বহ বৰষুণ দিলে বুলি ক'লে আৰু গোটাই থৈ দিব লাগিব ভিতৰতে।
অঁ সেইকাৰণে বুলো,
অ চাহ তাহ খালে নে নাই নাই খোৱা চাগে?
নাই এই কাপোৰ চাপোৰ ধুই লওঁ দাদাও কিবা কামত লাগি আছে ঘৰ চাফা কৰা।
উম
কৈ লৈ পেলাই তাৰ পিছত লাহে ধিৰে খাম আও। আজৰি হৈ কৰি লৈ বোলে, সেইয়া ল'ৰাটোকো কিবা শিকাই আছে স্কুলৰ প্ৰজেক্ট কাম কৰি কৰি
উম স্কুলত কি কি কৰিব দিছে
সেই ধেই মাছৰ নাম মাছৰ বৈজ্ঞানিকৰ নাম
অ
আকৌ খেতিৰ সঁজুলি ইহঁতক বনাবলৈ দিছে খেতিৰ সঁজুলিৰ বিষ হয় লিখিবলৈ দিছে মাছৰ বৈজ্ঞানিক নাম লিখি মাছৰ বিষয়ে লিখিবলৈ দিছে অলপ অলপ।
অ
আকৌ চাহ পাঁচখন সৰু সৰু শিশু সাধু কথা পুথি বা শিশু আলোচনীৰ বিষয়ে পঢ়িবলৈ তাৰ সাৰাংশ লিখ লিখিবলৈ দিছে।
অ উম
তাৰ মাছৰ খিনি হৈছেহে আকৌ গণিত ত 'কিবা ইংৰাজী প্ৰতিশব্দ লিখিবলৈ দিছে সেইখিনি সহজ বাৰু কিতাপৰ পৰা চাই কাই লিখিব এইখিনি অকণ দেখুৱাব লগা হৈছে সেই দেখুৱাই আছে
উম এই বন্ধ কেইদিনত লিখি হ'ব পৰা দিওঁ
অঁ আকৌ নাটকতো গৈ থাকিব লাগে যে ভাটি বেলা ভাটি বেলা আহি পেলাই এলাহ কৰে দেৰি হয় আজিৰ পৰা নাটক আৰম্ভ হ'ব এইকেইদিন মানে এনেই কিবা খেল-ধেমালি শিকাই তাৰ মাজে মাজে অকণ অকণ এনেই সৰু সৰু ছুটি নাটক কৰাই আছিলে আৰু সেইগে খন মানে হেৰি নহয় আও
উম
অকণ সময়ৰ কাৰণে সিহঁতৰ মনটো ভাল লগাবৰ কাৰণে। আজিৰ পৰা মানে মেইন নাটকখন কৰাব
অ কিমান দিনমান শিকাব?
ঊনত্ৰিছ তাৰিখলৈ পাতিবই নহয়
অ এ আগতে যে আগত অ আগতে যে এই হেৰি, ডিষ্ট্ৰিক্ট লেবেল পাতে যে তাতে পাতিব চাগে নাটকখন লাষ্টৰ দিনা, অহ যাব লাগিব। যোৱাবাৰ চাই ভালে লাগিছিলে, উম
অ' এইবাৰ দুখন নাটক কৰিব। ডাঙৰ ল'ৰা -ছোৱালী এবা, সৰু ল'ৰা ছোৱালীখিনিও ধেই হৈছে যে, সৰু ল'ৰা- ছোৱালীও এইবাৰ দহটা তাৰপিছত কালি আকৌ এজনী আহিছে ছোৱালী সেইজনীৰ সৈতে দহটা হৈছে মানে, দহটা ল'ৰা-ছোৱালী আ কৌ ডাঙৰখিনিয়েও এখন কৰিব, ডাঙৰখিনিৰ আগৰ চামটো গোটেইখিনি আছেই
উম
ল'ৰা-ছোৱালী ধেই হ'লে নাটক দুখন হ'ব। অ এইবাৰো ভাল লাগিব চাগে দুখন নাটক যে, যোৱাবা অকণ সময়হে হ'ল, এখন নাটক সোনকালে শেষ হ'ল।
উম পিতাই দুইখনতে কৰিছে নে?
এ এ ডাঙৰখিনিয়ে বেলেগ, সৰুখিনি-সৰুখনত কৈৰিছে সি।
হয় নেকি
ডাঙৰখনত ডাঙৰখিনিক দিছে আও উম আকৌ সৰুখনত সৰুখিনিক তেনেকে ভগাই দিছে। সিবা আকৌ হেৰি সৰু ল'ৰা-ছোৱালী নাছিলে যে দুটাহে হ'ল সিহঁতে, তিনটা আছিলে এটা নহা হ'ল। সৰু ল'ৰা-ছোৱালী বেছি নাহিলে
উম
সৰু ল'ৰা-ছোৱালীয়ে, সৰহকে আহিছে কাৰণে দুখন নাটক কৰি দিছে আও সৰুখিনিক এখন, ডাঙৰখিনিক এখন ভগাই দিছে
অ ভালেই হল, নহলে ডাঙৰ খিনিৰ লগত, অ ডাঙৰ খিনিৰ লগত সৰুকেইটা নিমি লা হৈ যায় গৈ
অ
এ মানে তেতিয়া ভাল লাগে দেখিবলৈ
ভাল লাগ অহ
সিহঁতৰ কাৰণে মানে অ-অভিনয়টো দিবলে ভাল হয় অ সিহঁতৰ কাৰণে অভিনয়তো তেতিয়া ওলাই আহু ডাঙৰ খিনিৰ লগত নিমিলা হৈ যায়গৈ, কৰিলে
তথাপিও যোৱাবাৰ ভাল লাগিছিল আমাৰ খন চাই উম
মিলাই দিছেগৈ আকৌ সেইকেইটাতেওঁ, সিহঁতৰ ভাগ
অ সেই হেৰিকো দিব পৰা যাব আও তোঁমাৰ ছোৱালীজনীকো অহা বছৰৰ পৰা
অ ভিত্তি অ' এই অহা বছৰৰ পৰাই দিম, এই বছৰ মানে অকণ বুজি নোপোৱা নিচিনা হৈ আছে যে ইমান কে
অ', তাতকৈ সৰু পাঁচ বছৰীয়া ছোৱালীও আহিছে নহয় এইবাৰ
উ অ হয় নেকি? অ'
থাকিলেও বুজি নাপায়, হ'লেও মানে ছালো আছে যে ছোঁৱালীজনী, ফুটুককে আয়ত্ব কৰিব পাৰে আৰু।
অ অ। উম আমাৰ এতাই আকৌ এই অকনি স্কু গাঁৱতে অ', গাঁৱতে মানে এই অ কনিমেল হৈ থাকে যে তাতে কিবা কিবি হয় থাকে, ই মাজতে এইকেইদিন হেৰি কি বুলি কয় অ', বৰগীতৰ তাৰ পিছত আকৌ নাম
অ'।
আমাৰ বেছি দিন নহয়, তিনদিন হে শিকাইছিলে। তাতে দিম বুলি ভাবিছিলো, এ সি আৰু মানে
তিনিদিনত শিকিব নোৱাৰিব নহয় বৰগীত।
মই, তিনদিনতে কি শিকালে নাজানো। বহুতখিনিতো শিকিব লাগে তিনদিনত একোৱেই নহয়গৈ আৰু কেইদিনমান শিকাব লাগিছিলে?
অঁ।
তিনিদিনতে শেষ।
আৰু কেইদিনমান শিকোৱা হয় তেতিয়া ভালকৈ পাৰিলে হয় আও।
অ, হ সেইটো কাৰণে আমাৰ ছোৱালীজনী নিদিলোয়ে। একোৱে বুজি নাপাব সিহঁতে সেইটো আকৌ উম।
স্কুলতো শিকোৱাই আছিলে, স্কুলতো নিদিলে এফালে দিলে আকৌ কষ্ট হয় যে বেছি আনা নিয়াওঁ গৰমত কষ্ট আকৌ আহি পেলাই আকৌ যাবলৈ হয়।
অ। নহয়, এবছৰটো যাও যা বোলো হুম। আমাৰ ছোৱালীজনী বুলে এবছৰো যাওগা।
অ।
অহা বছৰ পৰা দিব লাগিব অকণ ডাঙৰ হ'ব, বুজি পোৱা হ'ব।
উম। বুজি পালে ভাল লা অকণমান।
অ মানে শিকাই থাকিলেও গুৰুত্ব নিদিয়ে যে বেলেগ কিবা কিবি লৈহে চকু দি থাকে।
হুম সেই তাত গ'লে তাত তেনেকুৱাহে হ'ব, ইচ স্কুলৰ ডাঙৰ হেৰিৰ ভিতৰত কৰে, ইফালে -সিফালে চাই থাকিব, এদিনো গৈ নোপোৱা। সেই সোবাকেই চাই থাকিব পৰা। কিবা কিবি ফটো - চটো আছে, ডাঙৰ - ডাঙৰ হেৰি বিলাকত ধুনীয়াকৈ বনাই বনাই থৈ দিছে সেইবিলাকতহে চকু দি ফুৰিব।
উম।
উম, কৈ থকালৈ ছাৰহতে কৈ থকালৈ গুৰুত্বই নিদিব।
অ।
সিফাল ল'লেহে চাই থাকিব।
উম, সেইটো কাৰনে থাকো পাই এবছৰটো।
অঁ, অহা বছৰ দিলেই ভাল হ'ব।
অ।
পাৰিবও তেতিয়া।
উম উম।
অকণমান সোনকালে শিকিব হেৰি কৰিবও পাৰিব, বোলে মই এইটো হেৰিত অঁ এনেকে কৈ আছে বাহঁতে দাদাহঁতে মই এইটোৱে কৰিম বুলি পেলাই শিকি আহিব পতেনে তাত মানে লগতে নাটক খনা আৰম্ভ নকৰাই চাৰি পাঁচদিন মানে সিহঁতে ল'ৰা ছোৱালীখিনি একেলগে মিলিবলৈ তাৰপিছত আকৌ হেৰিখিনি বডিটো কেনেকে হেৰি কৰিব সেইবিলাক শিকাই থাকে আ খেল ধেমালি তেনেকুৱা শিকাই থাকে প্ৰথম দিনাখনৰ পা এতিয়া সিহঁতৰ হেৰি তাৰিখ পা দিছিলে নহয় ন তাৰিখৰ পা এ নহয় ন তাৰিখ নহয় কে তাৰিখে দিছিলে ন তাৰিখ সাত তাৰিখ আছিলে
অ
সাত আঠ ন দহ এঘাৰ বাৰ
উম
তেৰ তাৰিখলৈকে সিহঁতক হেৰিয়ে শিকালে সেই তেনেকে কিবা কিবি কবিতা আবৃ খেতি কৰিবলৈ দিলে খেল ধেমালি এনেই ছাৰে তচমাতে সৰু সৰু নাটক কৰিব পাৰা তেনেকুৱা শিকালে আজিৰ পৰাহে মূল নাটক নাটখন কৰাব আজিৰ পা হেৰি তাৰিখলৈ ঊনত্ৰিছ তাৰিখলৈ মূল নাটকখন কৰাব আ ঊনত্ৰিছ তাৰিখে সন্ধিয়া তেতিয়া ডিষ্ট্ৰিক লাইবেৰিয়া কৰাই দিব আও
অ এইটোৱে মানে মাহৰ শেষ লৈ হ'ব আউ
অঁ শেষলৈ হ'ব
উম
যোৱাবাৰ আকৌ দেৰি হৈছে দেৰি ছাৰজনৰ অসুখ হৈ থকা বেমাৰ হোৱাৰ কাৰণে পিছুৱাই দিব লগা হল একে আগষ্ট মাহ পালেগৈ এইবাৰ আগষ্ ষ্টলৈকে নাৰাখে মানে ঊনত্ৰিছ তাৰিখে কৰিবই ডিষ্ট্ৰিক্ট লাইব্ৰেৰীত ফিক্স হৈ গ'ল আ
অ এ লগে লগ
এই গৰম বন্ধ মাহতে কৰি শেষ কৈ পেলালে মানে ল'ৰা ছোৱালীখিনি অ স্কুল ক্ষতি নহয় পিছত স্কুলত বা অসুবিধা হয় যে দেৰি দেৰিকে দিব লগা হৈ যায়গৈ অ স্কুলৰ পা বাহিৰে বাহিৰে যাব লগা হয় যোৱা বাৰ তাৰ তেনেকুৱা হৈছে স্কুলৰ পৰা বাহিৰে বাহিৰে থাকিব লগা হয় অসুবিধা হয় এতিয়াও ক্ষতি হ'ব তা আৰ্ট স্কুল কেইদিনমান
অ
এ একো নহয় দিয়া বোলো আৰু আৰ্ট স্কুল আও
অ
গ্ৰুপত দি থাকিব
অ
পাৰিব এনেও ভালেই পায় আ আৰ্ট কৰিবলৈ
উম আৰ্ট ত এতিয়া হেৰি কিমান পালেগৈ
আৰ্ট ত এইবাৰ পিপি টু
অ
সেখন ৰিজাল্ট দিছেহে ওৱানৰ ৰিজাল্ট দিছে আও বৰ্ডৰ প শিক্ষা হয় যে এতিয়া এ-বাৰ টু পাইছে ভালে হৈছে তাৰ প্ৰথম হৈছে
অ সি আহি পেলাই কৈছিলে সঁচা নে মিছাই এতিয়া মই বোলে ধৰিব পৰা নাই সি আহি পেলাই পুতুককতে হেই দেহীৰ আগত কলেহি যে অ' দেহী-বা মোৰ ৰিজাল্ট দিছে নহয় বুলি কৈছে।
অঁ, তাই একেবা ফূৰ্তি প্ৰথমতে ৰিজালচ হেৰিটো দিলে ৰিজাল্ট চিটটো, তাৰ নাম নাই ছেকেণ্ডখনতো নাম নাই তাৰপিছতহে এই প্ৰথম হোৱাখিনি মানে লাষ্টতহে দিছে যে যেতিয়া তাৰ নামটো একেবাৰে এক নম্বৰতে আহিছে তাৰ ফুৰ্তি একেবা থাকিব নাই, নাম দেখিয়ে সি মই বোলে খোৱাহঁতক বা দেহী বা-হঁতক, খুৰিহঁতক কৈ থৈ আহোগ বুলি হে দৌৰি গৈছে ক।
উম
ডিষ্টেংগোচং
আহিছে আহি পেলাই কৈছেহি
অ' হ'ব দিয়া ন? কাম-চামখিনি ক‌ই লওঁ।
উম-উম-উম, হ'ব দিয়া।
উম্